ঐ বন্ধু শুনিছানে অ' হয় হয় শুনিছোঁ শুনিছোঁ দিয়া শুনিছোঁ অ'।
অ' কি কৰি আছা এতিয়া?
অ' আছিলো ৰ'বা এই গা পা ধুই পেলাই অলপ মানে এনেই জিৰণি লৈছিলো মানে মোবাইলটো এনে চাইছিলোঁ।
হয় হয়। মই এনেই আছোঁ ৰ'বা ৰুমতে আছোঁ গৰম আছে আজি বহুত।
অ' তাকে আজি গৰম পৰিছে অলপমান মানে বৰষুণটোৰ কাৰণে অলপমান হলে ঠাণ্ডা পৰিছে। গৰমটো প্ৰভাৱটো আছে কিন্তু। অ' অলপ অলপ দিলে কিন্তু এতিয়া আকৌ ৰ'দ দিবলৈ ধৰিছে সেইকাৰণে মানে গৰমটো থাকি যায় মানে।
আমাৰ পিনে ইয়াত দায়া নাই যদি বৰষুণ তেনেকৈ দিয়া নাই দেখুন?
অ' তাকে এ হৈ থাকে। এনেকুৱাই হৈ থাকে বতৰ।
অ' হ বতৰটো ডাৱৰীয়া হৈছে অলপ।
অ' ডাৱৰীয়া হৈ থাকে কিন্তু গৰমৰ প্ৰভাৱটো থাকে। আজিকালি এনেকুৱাই হৈছে দিয়া। গৰমটো বেছি বাঢ়ি যায় আছে বৰষুণটো কমি যায় আছে।
হয় হয়।
আজি কিবা আলোচনা কৰিবা নেকি?
কিবা মানে সময়ৰ বিষয়ে পাৰি। সময়টো যায় আছে দেখোন আমাৰ।
হয় হয় হয় সময়ৰ ওপৰত পাৰি দিয়া। সময় মানে অতি গুৰুত্বপূৰ্ণ আমাৰ কাৰণে।
গুৰুত্বপূৰ্ণ, আমাৰ সময়বিলাক যায়ে আছে বয়সবিলাক।
অ' হয় হয় হয় মানে বয়সৰ পৰা আদি কৰিয়ে চোৱা, বয়স
অ কোৱা?
ঠিকে ঠিকে সময় মানে কাৰোলৈ ৰৈ নাথাকে মানে আৰু লৈয়ে ৰৈ নাথাকে সৰুৰ পৰা তুমি যিমানে সৰু মানুহ হোৱা বা যিমানে বহুত ডাঙৰ মানুহে হোৱা বা নেতা, আজিৰ পৰা মানে নেতা হোৱা তুমি বহুত ডাঙৰ পইচা থকা মানুহ হোৱা, সময় মানে কাৰোলৈ নহয়, সময় মানে কাকোৱে নাচায়।
তোমাৰ হিচাপত সময়ৰ মানে এনে কোনটো ভাল লাগে কোনটো সময় ভাল লাগে তোমাৰ এনে সৰু কালৰ নে বে তোমাৰ মে মাজৰতো নে হেৰিতো পিছফালৰটো পোৱাই নাই আমি?
হয় ঠিক কৈছা মানে প্ৰশ্নটো ভাল কৰিছা কিন্তু সময় মানে আমি সৰুটোৱে সৰু কালটোৱে ভাল আছিলে।
হয় হয়।
সৰু কালত যিহেতু আমাৰ ইমান চিন্তা ভাৱ নাছিলে।
নাছিল নাছ
বা আমাৰ স্কুলত যাওঁ, বিদ্যালয়ত যাওঁ, বিদ্যালয়ত পাঠদান কৰো তাক আহি ফালে আমি খেলিব ধৰো, খেলি ফালে আকৌ আমাৰ পঢ়িব লাগে ইমান মানে চি তিয়া ধৰা নাছিলে আৰু অ তেতিয়া গৰমৰ বন্ধ পাওঁ।
কি আমাৰ মানে খেলিব লাগে এ তেতিয়া আমাৰ ইমান অহা নাছিল যি আমি জীৱনত কিবা কৰিব লাগিব আৰু আগবাঢ়ি যাব লাগিব।
অ ঠিকে কৈছা মানে গৰমৰ বন্ধ পালে মামাহঁতৰ লগত ফুৰিব যাওঁ। অ সেইটোয়ে মানে সময় মানে ধুনীয়াকে চলি আছিল কিন্তু এতিয়া মানে বয়সৰ লগে লগে অলপমান সময়টো বেছি পলম হৈ যায় যেন লাগে। মানে বিভিন্ন চাকৰি বাকৰি কাৰণেও আহে আৰু তোমাৰ পৰি ক্ষা দি নে সেই সেনেকুৱাই, তোমাৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা থে নেকি মানে পঢ়োঁ সময়ৰ কাৰণে তোমাৰ মানে পঢ়াটো অলপমান পিছ পৰি গ'ল বা মানে আগবাঢ়িলে।
নাই নাই, মই দে মই না মই নাভাবো নাই সময়ৰ কাৰণে ঠিকে আছে কিন্তু মই ভাবো যি পঢ়াৰ কাৰণে মানে সময়টো ঠিকে মানে সৰু কালত অলপ পঢ়াৰ প্ৰতি ইনটাৰেষ্টটো মানে হেৰিটো কম আছিল মানে মোৰ।
হয় হয় হয়, হয় ঠিক কৈছা, ঠিক কৈছা ঠিক কৈছা।
তাৰমানে মোৰ খেলা ধূলাত বেছি ভাৱ আছিল তাৰমানে তোমাৰ পঢ়াৰ প্ৰতি ফালে পঢ়াটো কম হৈছিল। মই সেইটো মানে সময়ত সেইটো বস টো বৰ মিছ মানে মিছ হৈছে মোৰ।
হয় হয় হয় হয় ভাল কৈছা মানে মোৰো এনেকুৱা অভিজ্ঞতা আছে। মানে যেতিয়া মই মেট্ৰিক দিবলৈ ওলাইছিলো অ তেতিয়া মই মেট্ৰিক দিবলৈ ওলাইছিলো তেতিয়া মই ভাবিছিলো সময় আছে যাতে মই ইমান লাহে - লাহে পঢ়ি থাকিম। কিন্তু যেতিয়া ৰিজাল্টৰ পিছত মই অনুভৱ হ'ল যে অ টো মানে সময় অলপমান অপবয় কৰিলো মানে সেই সম য়ত মানে বহুত ভাল ভাল পাঠদান কৰিব লাগিছিল। তেতিয়া মই নকৰিলোঁ, অ এই সেনেকুৱা এটা অভিজ্ঞতা আছে মোৰ।
আছে মানে কি এতিয়া এনেকুৱা ভাৱ হয় যে আমি সৰুতে যি ভালকে পঢ়িলো হয় মানে কি এতিয়া লগৰবিলাকে চাকৰি মিলিছে কোনোবাই। সিহঁতে ভালকে পঢ়িছিলে সৰুতে চাকৰি পালে, আমি এতিয়া অনুভৱ হৈছে অলপ ডাঙৰ হোৱাত।
অঁ ঠিক কৈছে ঠিক কৈছে, হয় হয় হয় একদম মানে অতি যিমানে বয়স বাঢ়ি থাকিব সিমানে সময়ৰ মূল্যতো তুমি পাই যাই থাকিবা। অতি গুৰুত্বপূৰ্ণ সময় আমাৰ কাৰণে।
হয় হয় আৰু সময়ে আমাক বহুত শিকাই আছে এতিয়া বস্তু এতিয়া মোটামুটি তোমাৰ বয়সৰ লগে লগে এইবোৰ চব বস্তু আহি থাকিব অলপ অলপকে দুদিন বাচি বিয়া পাতিব লাগিব, কিবা কৰিব লাগিব, ঘৰু ঘৰুৱা সমস্যা আহি যাব।
ঘৰুৱা সমস্যা আহি যায়।
অ
সময়ক ধৰি ৰাখিব নোৱাৰা আৰু সময় মানে। অ ধৰি ৰাখিব নোৱাৰি।
সময়টো ৰৈ নাথাকে, এদিন এদিন গ'লে কিমান দিন যাই আছে যাই আছে চৌবিশ ঘণ্টা মানে যায় আছে তোমাৰ টাইম।
হয় হয় হয়, এই তুমি এই মানে যেতিয়া আমাৰ কভিড হৈছিলে তেতিয়াৰ পৰা মানে দুহেজাৰ বিশ চনৰ পৰা মানে এতিয়া দুহেজাৰ ছাব্বিশ যাই পেলাই আমাৰ মানে বিশ্বাসে নহয়।
হয় হয় কভিড কেতিয়া হৈছিল নো পাহৰিছো মোৰ, কিমান চনত হৈছিল বে?
দুহেজাৰ বিশ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল যিহেতু ডে ডেৰ বছৰ মানে থাকিল প্ৰায়। ডেৰ বছৰ বা এক বছৰ সিমান মানে থাকিল কিন্তু তাৰ পিছত যিটো সময়টো গৈছে।
হয় হয় আৰু এবাৰ দুবাৰ দিলে ন কভিডৰ টাইমত লক ডাউন দিছিলে নেকি?
অঁ হয় হয়। মানে এবাৰ দুহেজাৰ বিশ চনত দিলে মানে মাৰ্চ মাহত তেতিয়া অলপমান ভাল হৈ পৰিছ যেতিয়া ভাল হয় আকৌ বেয়া হবলৈ ধৰিলে।
হয় হয় তেতিয়া কিন্তু মানুহবিলাকৰ বহুত হেৰি হৈছি অসুবিধা হৈছিল তেতিয়া।
অসুবিধা হৈছিল বিৰাট অসুবিধা হৈছিল মানে হয় হয় হয় বেমাৰ
যিবিলাকে হয় তোমাৰ যিবিলাকে গাঁৱৰ মানুহে তেতিয়া মানে চলাত অসুবিধা হৈছিল হাজিৰা কৰা মানুহবিলাকৰ।
অ হয় হয় হয় মানে চব ঘৰতে আৱদ্ধ হৈ থাকিব লাগে। মানে দৰিদ্ৰতাৰ সীমাতো তেতিয়া বাঢ়ি গৈছিল আৰু অ। এতিয়া মই ভাবো কি আজিকালি অলপমান ঠিক সময়ত মানে মিলিছে অলপমান কিন্তু হ'লেও সময়তো বেছিকৈ ৰৈ আছে মানে ঠিক কৈছে, আজিকালি মানে চাবাচোন মানে সৰু ল'ৰা - ছোৱালীবিলাক মানে সময়টো অপব্যয় কৰি থাকে।
হয় হয়, তুমি এটা কথা ভাবানে যি সময়তো তুমি ভয় কৰা নেকি মানে সময়লৈকে ভয় লাগে নে
হ, সময় আটাইতকৈ বেছিয়ে ভয় কৰো যিহেতু আমাৰ মানে এই এটা মানে ডাইলগ আছে যিহেতু আমাৰ জুবিন দাৰ
অ জুবিন দাই কৈছিল মই ক'ব খুজিছিলো জুবিন দাই সকলোত থাকি ভয় কৰা বস্তুটোৱেই হৈছে সময়
অ এই মানে এই চিনেমাখনতো আছিলে তুমি জানা
হয় হয়
তেৱেঁই যেতিয়া ভয় কৰিছিল আমিনো কি আৰু
অ জুবিনদা ৰজা আছিলে আমাৰ
অ সেইটোৱেতো তেওঁ ৰজা আছিলে য'ত আমি প্ৰজা এইফালে মানে সময়টো আমি ভয় কৰিবই লাগিব সময়ক মানে ভয় নকৰিলে তুমি মানে আগবাঢ়িব নোৱাৰিবা
নোৱাৰি নোৱাৰি
অ আগবাঢ়িবৰ কাৰণে ভয় কৰিব লাগে ভয় কৰিব লাগে তাকে সময়টো গ'লে আৰু কেতিয়াও নাহে শিকাই যায় শিকাই যায় বহুত কিবা কিবি শিকাইছে যিহেতু কলোৱে মই
হয় হয় আৰু সময়ত কিবা তুমি হেৰি পাইছা নেকি এনে সময়ত কিবা কেতিয়াবা কোনটো সময়ত তুমি কেতিয়াবা অলপ দুখ কিবা বহুত বেয়া দিন গৈছে কিন্তু
অ যিহেতু লকডাউন মানে যেতিয়া হৈ গৈছিল তেতিয়া আমাৰ মানে এই মনৰ পাপ চাপ মানে মানে ঘৰতে থাকিব লগা হয়। কি বা চিন - তা ধাৰা এটা হৈ গৈছিল এই সময় মানে বহুত বেয়া আছিল বা, বাতৰি কাকততো দেখোঁ আমি। অমুক মানুহ মানে মৃত্যু হ'ল ইমানটা মানুহ মৃত্যু হ'ল। ইমানটা মানুহ মানে আজি চিকিৎসাধীন হৈ আছে সেই সময়ত মানে বহুত- মানে, বেয়া আছিল বেয়া বহুত বেয়া পৰিস্থিতি আছিল।
হয় হয় হয় আৰু মই সময়ত, তেতিয়া মানে কি বহুত কভিডত মানুহ মৰিছিল। তেতিয়া কিছুমানৰ হাত এতেক এতিয়া বয়সস্থ মানুহ বহুত মৰিছে বহুত মানুহ মৰিছে।
বহুত বহুত বহুত বহুত ঢুকাইছে।
আৰু তুমি তেতিয়া লকডাউন হৈছিল যেতিয়া কৰোণা আহিছিলে তোমাৰ,
হয় হয়।
তুমি কৰোণাৰ বেজিৰ ওপৰত কিবা ক'বা নেকি সেইটো সময়ত তাৰমানে‌ কৰণাৰ বেজি কৰোণাৰ, বেজি কিবা মানুহক এ প্ৰভাৱ পেলাইছে নেকি তুমি ভাবা নেকি?
বহুত বেছি প্ৰভাৱ পেলোৱা নাই কিন্তু যদি অতি বয়সস্থ মানুহে অলপ হয়তো, তু প্ৰভাব পেলাইছে যিহেতু দুৰ্বলত দুৰ্বলতাটো অলপমান বৃদ্ধি পাইছে চাগৈ। মই মানে এনেকুৱা কিছুমান মানে প্ৰমাণ পাইছোঁ যত মানে- কিছুমান বয়সস্থ মানুহ মানে অলপমান দুৰ্বলতাটো হৈছে। মানে এই সময়খিনিত হয়।
ভাবোঁ, মানে আমাৰ যিবিলাক উঠি অহা নতুন প্ৰজন্ম আছে।
হয় হয়।
সেইবিলাক ল'ৰাও বহুত মৰিছে তোমাৰ হাৰ্ট এটেক হ'ওক তোমাৰ, কঁকালৰ বিষ এইবিলাক বহুত বাঢ়িছে কৰোণাৰ পৰাই। মই ভাবোঁ বেজি কিবা অলপ অলপ নিউজ বিলাকতো ওলাইছে বাহিৰত। মানে অলপ এফেক্ট পৰিছে এফেক্ট কৰিছে বুলি মই শুনিছোঁ। অলপ মানে কি কৰোণা বেজীটো সিমান ঠিক নাছিল আমি লোৱাৰ কাৰণে হেৰি নাছিল তাৰমানে
অ' ঠিকে কৈছা তুমি কৰোণা বেজি কিমান টা লৈছিলা।
মই দুটা লৈছোঁ তুমি।
অ, মইতো তিনিটাই ল'লো, কিন্তু এতিয়া বৰ বিশেষ একো নাই বাৰু আজিলৈ পোৱা নাই।
অঁ, মই মানে কুকালৰ বিষটো পাই থাকোঁ। মাজে মাজে মই সেনেকুৱা কষ্টৰ কামো নকৰোঁ। ভাৰি বস্তু উঠোৱা নাযাই। হয়। কঁকালৰ বিষটো মানে মই বহু ল'ৰা পাইছোঁ, এতিয়া তাৰ মানে তুমি মোবাইলত খুলিলেই পাবা ফেচবুকটো হওক, গুগলত মানে কি কিছুমান ত' মানে বহুত কম বয়সৰ ল'ৰা এতিয়া কঁকালৰ বিষ হৈছে। হাৰ্ট এতেকট বহুত মৰিছে।
অ', ঠিকে কৈছে দিয়া।
এইটো মই অলপ, ৰিচাৰ্চো কৰিছে কিছুমানে। হেৰি মানে এইটোত অলপ ফেই পাইছে।
হয়, ঠিকেই কৈছা।
সেইটো মই পাইছোঁ, মই মোবাইলত তেনেকুৱা।
উম, উম, হয় দিয়া, ঠিকেই।
আৰু- আৰু কোৱা সময়ৰ কি তুমি সময়ৰ অলপ পোৱা কিবা বিষয়?
সময় মানে কি আৰু এতিয়া মানে, লগতে গৈ থাকিলে ভাল। সময়ৰ লগতে মানে দৌৰি থাকিলে, সময়ৰ লগতে খোজ কাঢ়িব লাগে হয়নে নাই।
আৰু মোৰ এটা কথা মনতে জুবিনে কৈছিলে মানে সময়টো মানে উম, সদায় ভাল নহয় আৰু।
অঁ, হয়- হয়- হয়।
সদায় আজি, কালি বেয়াও হ'ব পাৰে। আজি
কালি বেয়া হব পাৰে, বা আপোনাৰ সেই সুখওঁ পাৰে, হয় দিয়া। ঠিকেই, সময়ৰ লগত মানে ইমান হেৰি নাই সময়ৰ লগত গৈ থাকিলে আৰু। সময় লগ খোজকাঢ়ি থাকিলে হ'ল। তেতিয়া মানে এই ৰি- ৰিজ্টসমূহ মানে ভালকৈ পোৱা যায় আৰু।
অ, ভালকে পঢ়িম, ঠিক আছে, হয়। সেইয়া আৰু।
অ, মই মানে, এই আৰু সৰু ল'ৰা- ছোৱালী বিলাকো মানে ক'ব খোজোঁ মই। যিহেতু সময়টো মানে ধুনীয়াকে মানে নিয়ন্ত্ৰণ কৰিব লাগে। হয়, এই সময়ছোৱাত মানে ভালকে পঢ়িব লাগে ভালকে, খেলিবওঁ লাগে ভালকে।
খেলিব লাগে, খেলি মই ভাবো সময়ত যদি কৰোতে তুমি এটা বস্তুৱে ঠিক কৰা নহয় পঢ়িম, নহয় খেলিম, তাৰমানে এটা বস্তু, এটা বস্তু অঁ, হয়। এটা বস্তু তুমি ফিক্স কৰি ললে যে মই খেলাত- খেলাত যাম, খেলিলে ভালকে খেলিম। পঢ়িম মই, ভালকে পঢ়িম। মানুহ মানু্হ হম। ঠিক আছে আজি সময়ৰ ওপৰত কথা পাতিলোঁ, ভালে লাগিল। পিছত আৰু পাতিম বাৰু কিবা, সময়ৰ ওপৰত। তোমাৰ, ঠিক আছে, ঠিক আছে দিয়া।
ঠিক আছে। অঁ, ঠিক আছে।